হেল্ল', হেল্ল'
শুনা পাইছানে, অ' কোৱা।
হেল্ল', কি কৰি আছা?
এই আছোঁ এনে, তুমি? হা?
মই চাহ খাই বহি আছো, চাহ খালে নে? হেল্ল'
চাহ খোৱা হোৱা নাই খাম আৰু, হেল্ল'
অ', অ' শুনি আছোঁ নেটৱৰ্কৰ প্ৰব্লেম অলপ।
অ' অ', মোৰ ত মানে মই এনেই আছিলোঁ তাকে বোলো ফোন এটাকে কৰিব দিওঁ, অ' শুনিছোঁ।
অ' ঠিকে আছে, মা
অ' চাহ তাহ খোৱা হল ন, অ' ভালেই দিয়া, তোমালোকৰ?
আহ তোমাৰ মা দেউতাৰ খবৰ ভাল?
অ' ভালেই, তোমালোকৰ ভালনে?
উম উম, ভালে দিয়া আহিবাচোন এদিন।
অ' তোমালোকৰ এনে ঘৰটো কোনখিনিত?
মৰিগাঁও স্কুলখন চিনি পোৱা, মৰিগাঁও স্কুল
বৰি মৰিগাঁও?
অ' বৰিগাঁও-বৰিগাঁও ইয়া অ' অ'।
তাৰপিছত মৰিগাঁও স্কুলৰ পিছত কোনখিনিত?
মৰিগাঁও স্কুলৰ লগতে আ ঘৰ।
অ' হয় নেকি?
অ' আহিবা চুন এদিন।
অ', যাম দিয়া, তুমিও আহিবা এদিন। হেল্ল'
অ', যাম ভাত খালা?
আজি মাংস আছিলে। তুমি হেল্ল'
আমাৰ, আজি বইলাৰ মাংস। অ', কোৱা শুনি আছো।
উ', মানে নেটৱৰ্ক প্ৰব্লেম যে তাকে, শুনা পোৱা নাযায় আৰু।
মাত টো ভাঙি-ভাঙি আহি
বাকী এনে অ',
মা ভাত বনালে জানো?
ন ন
অ', ভালে।
আমাৰ দুপৰীয়াই যি বনালে, এতিয়া ৰাতি যদি এতিয়া যদি ৰাতিয ভাত লাগে দেন বনাব আৰু।
অ', অ'ঘৰত কোন-কোন আছে নো? মই নাই বনোৱাই নাই।
অ', অ, ' তুমি বনাবানে মাহঁতে বনাব?
মায় বনাব। তোমালোকৰ ঘৰত কোন-কোন আছেনো?
মোৰ ঘৰত কোন আছে, মা আছে, পাপা আছে, ভাইটি আছে, আইতা আছে, খুৰা আছে এইকেইজনে আৰু মই। তোমালোকৰ ছোৱালী অকলে মানে অ'
তোমালোকৰ এজনীয়ে নে?
মই পাপাহতৰ পিনে এজনীয়ে অ'।
মই হেৰি মোৰ ঘৰত দাদা, মই, বৌ, মা, দেউতা মই, বিয়া হলো ওচৰতে। এতিয়া মাৰ ঘৰতে থাকো। উম' হাজবেণ্ড বাহিৰত গ'লগৈ যে।
অ', অ'ভালেই দিয়া নহ'লে। কেতিয়া হ'ল বিয়া?
আজি ছমাহ হ'ল।
ছমাহ হল।
অ',
তাৰপিছত পঢ়া-শুনা কি হ'ল?
পঢ়া-শুনা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো তাৰ পিছত বিয় এডমিশন ল'ব গ'লো, ললো। তাৰ পিছত কি হ'ল, কলেজটোহে যোৱা নহল।
তাৰ পিছত মানে গ'লাগে?
অ', মানে এডমিশন সি বাহিৰতে আছিলে এডমিশচন ল'ব দিছিলে। তাৰ পিছত মোৰ স্কুটি নাছিলে, অহা-যোৱা কৰিব। তাৰ পিছত অকলে ভয়ো লাগে এনে যা এ ওলোৱা সোমোৱা কৰি পোৱা নাই নহয়
অ',
তাৰ পিছত এনেকে হেৰি কতে
অ',
তাৰপিছত হ এদিন গ'লোঁ ৰেজিষ্ট্ৰ ফৰ্ম ফিলপ জ তিছ আকৌ ভাবিলো বোলো অকলে মোৰ ভয় লাগে নাই কলেজ নাযাও না এতিয়া এডমিচন লব পাৰিম নহয় ন- এতিয়া এডমিশন লব পাৰা যাব বোলো
অ', পাৰিবা পাৰিবা
এতিয়া মানুহযোৰ বাহিৰত থাকে মই ঘৰত অকলে থাকোঁ
অহ অহ
টেনচনটো হৈয়ে ল'ম চাগে ফাৰী শহু সৰু দেউতা নাই ঢুকালে শাহুছে
অ অ এনে বেলেগ জা জোৱালি
যা যোৱা দি হেৰি মই দি সিহঁতৰ লৰা চাৰিজন হা হেল্ল' এই মই দি মানে জা জোৱালি চাৰিজনী মই এক ন মই দি চাৰি জনী তাৰপিছত মই এক নম্বৰ সৰু মোতকৈতিতি ডাঙৰ এজনী দূৰত বাগি কিজন ইমান মানে ৰাচ নহয়
অ অ ওচৰতে মানে
ওচৰৰে সিহঁতৰ তাৰপিছত মোৰ দেউতাৰ ঘৰ ওচৰত কৈছে তুমি ইহতে থাকা
অ এনে অ এতিয়া কি বুলি কয় কলেজত কত নাম লগাইছিলা
চৰাইৰ বাহীত লগাইছিলো
অ ওচৰতে আছে তো অ
চ দে আজিলৈ তুমি বিশ্বাস কৰিবা আমাৰ ঘৰ পৰা বৰঙাবাৰী বুলি কয় ইমান দূৰ নহয় মই আজিলৈ গৈয়ে পোৱা নাই অকলে মানে
হয় নেকি
ভয় লাগে
মানে আ মোৰ ঘৰৰতটো মগিৰ ভেটা হয় মগিৰ ভ তাৰ পৰা মানে চৰাই বাহীলৈ গ'লে মানে ষ্টুডেণ্ট বিলাকৰ মানে দহ টকাকেহে লয় সেইটো কাৰণে কৈছো বো চ ওৰত আছে তুমি তাৰ পৰা আহিলে চাগে বিশ টকা মান ল'ব তেনেকুৱাই
অ বিশ বা ত্ৰিশ টকা এটা ল'ব আৰু আমাৰ ঘৰৰ পৰা বঙাবাৰীলৈ এনেকুৱাই
অঠ বৰংগাবাৰী মানে তুমি তাৰ পৰা আহি পাই চাগে মিকি ভেদা হৈ পেলাই যদি চৰাইবাহী যোৱা তিমাহ সিমানে ল'ব কাৰণ ষ্টুডেন্ট বিলাকক অকনমান কমাই লয় ন
উম হয়
অ অ আমি আম আমিতো মৰিগাঁও যাও হয় মৰিগাও গলে মানে এনে মৰিগাঁও গ'লে এনে মানে আমাৰ পঞ্চাশ টকাকে ল'ব লাগে মিকি ভেটা পৰা আৰু তাৰপিছত সিহঁত মানে আমি আমি মানে স্কুলৰ মানে কলেজৰ যে সেইটো কাৰণে মানে সিহতে চলিছ টকাকে ৰাখে আৰু মানে বিশ টকা এটা বাচি যায় আৰু দিনটোত এশ টকা
বিশ বিশ টকা পাছিলে দ কিবা বাহিৰাত কিবা এটাকে খোৱা গ'ল হয় উম এনেকুৱাও গৰম দিছে নহয় নহয় নহয় অ বহুত গৰম দিছে ন
অ আজি বৰষুণ পৰিছে নে নাই তাত
পঢ়িছা তোমালোকক পিনে এতিয়া দি আছে নে
এতিয়া দি আছে মানে অকমান অকনমান মই বাহিৰতে আছো বৰষুণো তিয়ে আছে কিন্তু মানে অকমান অকমান গাত নপৰে
অকমান অকমানকে পৰিছে তাৰ পিছত মইো তিতি আছো তুমিও বাহিৰতে আছা ঘৰত নেটৱৰ্ক নাপাই আকৌ বাহিৰতো ওলাই আহিছে যে বাহিৰতো নেৱৰ্ক নাপায়
অ বাকী এতিয়া মায়ে কি কৰি আছে
মায় দেউেতাই বাহিৰতে বহি আছে বৰষুণত মোৰ নিচিনা তিতি তিতি
অ ভালেই নহলে চব চেম টু চছেম
আহ তোমাৰ দাদা এজনে ন?
মোৰ দাদা নাই মোৰ ভাইটিহে আছে মোৰ নিজৰ দাদা নাই নিজৰ দাদাও নাই বাও নাই।
মোৰ তোমাৰ দিছেম খালি তোমাৰ ভাইটি সৰু মোৰ দাদা ডাঙৰ। মোৰ ভণ্টি নাই বা নাই ভাইটি নাই।
হয় নেকি?
অকলশৰীয়া।
মই ছোৱালী এজনীয়ে আৰু মোৰ ভাইটি ভাইটি এবাৰ ক্লাছ এইটত।
উম
উম, তোমাৰ দাদাই কি কৰে?
মোৰ দাদা এয়া কাঠ মিস্ত্ৰী মানে কাম কৰে তাৰপিছত
অ'।
এতিয়া পোৱালী এটাও আছে।
অ'। অ', ভাল মানে পেহী হলাই আৰু।
বুঢ়া কৰি পেলালে ইহঁতে।
ইহঁতে কৰা নাই হৈ গল।
হৈ গল আৰু বিয়া পি দিলে আহ ময়ো বিয়া সোমাই গ বুজানাই।
অ', একো একো মানে একো ইয়া নহল নেকি মানে উম, গালি চালি নেপাৰিলে নেকি গলাাকে যে?
ম মোৰ লাভ ষ্টৰি কিমান জানা? জানে মানে নহ ময় তাক যে চাওঁ জানে ঘৰপা কৈছে তোমাক বিয়া দিম সিহঁতৰ ঘৰৰ পৰা খুজিব আহিছিলে মানে যেতিয়া তাৰপিছত আৰু এ এইটৰ পৰা ভাল পাইছিলো এইটৰ পৰা যেতিয়া ভাল পাইছিল উম। অৱশেষত আৰু বহুত দিন মানে বি বিয়া হোৱা এতিয়া ছমাহ হৈছে ভাল পোৱা তাক বহুত দিন হ'ল।
অ', ঠিকেই আছে নহলে।
মানে যিয়ে হওক চাকচেচ মানে সফলতাটো পালা যিহেতু।
হিচাপ কৰাচোন কেইবছৰ হ'ল।
অ', ক্লাছ এইটৰ পৰা ধৰি পিনে সেইপিনেটো তিনিবছৰ সপিনে দুবছৰ পাঁচ বছৰ। তাৰপিছত আকৌ গ্ৰেজুৱেশচন তুমি কৰিব লৈছা দেন ছয়বছৰৰ সেনেকুৱাই হৈছে ছয় সাত বছৰতো হৈছেই।
উম, বহুত লাম্বা। কিছুমানে ভাল পায়ো নাপায়গৈ নহয় হয়।
অ', লাষ্টত গৈ পেলাই যে নাইকিয়া হৈ যায়।
নাইকীয়া হৈ যায় গৈ।
নাইকিয়া হৈ যায় বা এৰা এৰি হৈ যায় বা নিজে বাদ দি দিয়ে কিছুমানৰ মানে মানে গুৰুত্ব কমি যায় তেনেকুৱা আৰু।
সেইয়াই ভগৱানে কৰাত দিয়াচোন আছিলে আৰু। হৈ গ'ল।
যিয়ে হওক হৈ গ'ল আৰু এতিয়া।
হৈ গল।
অ', এতিয়া ক'ত থাকে তেওঁ?
বেংগলৰত থাকে।
অঁ', আহেনে ঘৰত?
আহে মানে উ মোক বিয়া পতাৰ পিছত ছমাহ হ'ল নহ এই এতিয়া গৈছেহে এয়া শুক্ৰবাৰ তিন তাৰিখে গৈছে।
অ', অ'।
যোৱাকালি পাইছেগৈ আৰু।
অ, মানে এদিয়ে, এদিয়ে আহি থাকিব আৰু।
ঈদত আহিব মই তাৰপিছত কৈছো তুমি সোনকালে আহিবা আকৌ। সেই পিছত কৈছে এবছৰ এটা থাকিম দিয়া উ। আজিলৈ হ'ব নহয়বা হা।
অ, হ'ব দিয়া ৰাখিছো হা অ, হ'ব দিয়া। অ', অ', হ'ব দিয়া।